সম্পূৰ্ণীয়াতে কথা পাতিব লাগে।
অ', নহ পাতিলেই হ'ল আৰু সম্পূৰ্ণ অসমীয়াত কথা পাতিলে ভাল আৰু। তাৰপিছত তোমাৰ খবৰ ভাল ন'?
উম, আছো মাথা বিষ হেল আজি ভাত খালোঁ, খালোঁ ভাত খালোঁ। আজি ডালি, কণী ভাজি।
আত্ছা।
খালি কণী তৰকাৰী।
উম, আজি আমাৰো বনাইছে ভাল। হেল্ল'?
অ'।
হেল্ল'?
শুনি আছোঁ হেল্ল'।
আজি আমাৰো বনাইছে।
অ', পাইছোঁ।
বৰালি মাছ বৰালি মাছৰ আঞ্জা। তাৰপিছত লাওৰ আঞ্জা দালি ভাত।
অ'।
গধূলি হ'লে কিবা এটা খাব মন যায়। আজি একো অনা নহ'ল তাৰ কাৰণে ভাবিলোঁ আৰু। কিবা এটা বনায়ে খাও ঘৰত। তাৰ কাৰণে অলপ ভাত আছিল আৰু দুপৰীয়াৰ। সেইটোকে ভাত ভজা বনাই খাওঁ নেকি ভাবি আছোঁ।
অহ, খাব পাৰা। কিন্তু এই মাছ বাকি এইবিলাক কোনে খাব।
সেইবোৰ আকৌ ৰাতি খাম।
তেনে হ'লে এতিয়া এতিয়া খাই লোৱা।
হয়।
অ, অ।
ঔ, মই যিটোৰ কাৰণে কৈ মই যিটো কথা কৈ আছিলো আৰু। উম আমি সি এটা শ্বিলং। উম যোৱাৰ এটা পৰিকল্পনা লৈছো আমি। উ চবেই মিলি পেলাই। টোও। আমাৰ মানে অফিচৰ যিমান ষ্টাফ আছে। উম, পোন্ধৰ জন মান হ'ব। অহা আগষ্ট মাহৰ ছাব্বিশ তাৰিখে আমাৰ বন্ধ আছে। ত' সেই ছাব্বিশ তাৰিখে আমি চবে মিলি পেলাই আকৌ বোলে সেই মিনিট। পেহেলগাম বুলি জেগাতটো আছে যে, সেইটোত য যাব বুলি কৈ আছিলে। তো মই বোলো।
কিন্ত মিনি বেহে গাম। শান্তি শান্তি নাপাব। অদ্ভুত গৰম মিনি পেহেলগাম।
আৰুতো জেগাও নাই, সেই আগষ্ট মাহত। ত সেই গৰমত গ'লেতো আৰু বহুত গৰম লাগিব ন।
উম।
এইটো। উম। ঠিক আছে।
উম ঠিক আছে।
উম।